শুনিছা?
অ', হেল্ল, বুমণি
অ', শুনিছা?
অ', শুনিছোঁ দিয়া।
অ', মই এতিয়া চাহ একাপ বনাই আছো। চাহ একাপ খাও। মোৰ অলপ আগতে তোমাৰৈ মনত পৰিছিল জানানে? কিবা এটা কথা লৈ পেলাই।
হয় নেকি?
অ', মোৰ মনত পৰিছিল কি জানা?
আহ',
তোমাৰ হাতৰ মাটি দালি বহুত দিন খোৱা নাই।
অ',
তুমি যে ধুনীয়া মাটি দালি বনোৱা আৰু আৰু এটা মনত পৰিছে। তুমি টেঙা দালি এটাও যে বনোৱা।
অ', মেছাটঙা
মেচেকা টেঙা দি পেলাই বনোৱা যে, মই কিন্তু সেই দালিটো বনাব বয় নোৱাৰো জানে সেই দালিতটো মনত পৰিছে।
অ', তুমি সেইটো বনোৱা নাই?
না মই বনাব নাজানো ইমান ভালকে
অ', একো নাই। একদম সহজ সহজ একেবাৰে সহজ।
তুমি মোক কৈছিলাও মানে কি তুমি বইল কৰোতে দি দিয়া ন পাতটো।
অ মই তাৰমানে হেৰি কৰো কেৰাহিত যদি বনাও তেতিয়া হলে তাৰমানে দালি খিনি আমি যেনেকে বনাও ন বয়েল কৰি এই পাত নিয়ে মানে দাই দাইল পানী আৰু সেয়া নিমখ আৰু এয়া হালধি দি দিওঁ যে তেতিয়াই টেঙা খিনি কাটি গেছত বহাই দিওঁ। সেই উতলিলে যেতিয়া সিজি যাব ন তেতিয়া চাম্ভাৰ দিয়ো মই।
মানে একেলগে গোটেইখিনি বহাই দিয়া আৰু
একেলগে বহাই দিয়ক গোটেইখিনি।
আৰু চম্ভাৰটো কিহৰ দিয়া?
মই পাঁচফোৰণ শুকান জলকীয়া আৰু পিঁয়াজেৰে দিওঁ।
অ অ অ অ, মই এবাৰ গলে খোৱাবা হা।
অ আহিবা খাবা হা হা।
মোৰ সেইটো দালি সঁচাকে মই পাহৰিব নোৱাৰো মোৰ ইমানে ভাল লাগে তুমি এনেও অকমান থলুৱা খাদ্য বিলাক ভালে বনোৱা আৰু বা
অ বনাব পাৰো সেয়া থলুৱা খাদ্য। অকমান ৰেচিপি উম উ উ আহ মই বনাও বনাও। আজি ভোলেৰে মাছ বনাইছোঁ।
অ আ মই ভুল ইমান ভাল পাও সেইদিনা বায়েও কৈ আছে তোমাৰ হাতৰ ভোল তোমাৰ হাতত ভোলেৰে তোমাৰ হাতেৰে ভোলৰ মাছ খাই আহিলে। মই কৈছো বা আ আ আ মইহে যাব নাপাওঁ।
হে হে, আহিবা তাইতো খাব মন গলে কয় অঞ্জু আজি গৈ আছো। তাই খালি তাই আহিলে কয় হে মই ক বাইদেউ কি খাব কক তাই কয় যে নাই মই অকল ভোলেৰে মাছ খাম।
বহুত ভাল লাগে ন তাতে জহা ভোল হলেতো আৰু কথ
আ অ অ এতিয়া আকৌ জহা ভোল পাই ন ওলাইছে উম উ উ উ। জহা ভোলেৰে বনাইছোঁ।
মই গ'লে খোৱাবা দেই প্লিজ।
অ আহিবা আহ হ হ হ ইহ্ তুমি যেতিয়াই ইচ্ছা তেতিয়াই আহিবা। খালি মোক ফোন এটা কৰি দিবা।
উম উ উম।
তেনেকে। মাহৰ দালিওতো ভাল লাগে খাই। অঁ তুমি জানা মাহৰ দালি যে গাহৰিৰে খাই।
মই নাজানো মইতো গাহৰি বনা নিজে বনাই পোৱাই নাই ন। কেতিয়াবাহে তাত-চিত খাও আৰু কোনোবাই বনালে তুমিতো গাহৰিও তোমালোকৰ কালচাৰত অকমান বনাই উ ন। কাৰ্বি মানুহ বিলাকে অলপ খাইও ন সি ই ই তুমি চাগে সেইকাৰণে পাৰা উম উ উ।
বেনিয়ামত গাহৰিতো থাকেই চলেই নো আমাৰ গাহৰি সকামত চলে। শ্ৰাদ্ধ হওক কিবা হওক আমাৰ গাহৰিটো থাকেই।
ভাল লাগে কিন্তু ন। কিন্তু মাহৰ দালিৰে কেনেকে বনায়?
হুম হুম হু। এই মাহৰ দালিৰে খাৰ বনাই মাহৰ দালি ই ই ই এনেকে বইল কৰি উমহ। যেনেকে আমি ই হা হা সাধাৰণ দালিবোৰ যেনেকে বইল কৰি বনাওঁ তেনেকে মাহৰ দালি বইল কৰিব লাগে ঢুঢু ঢু বইল কৰি সেই গাহৰি মাংসটো তাৰমানে এক্সট্ৰা মানে বেলেগ এটা কেৰাহিত তেল চেল দিব নালাগে তাত- তে মাংসটো তুমি আনি ধুই মেলি ডাইৰেক্ট- সেই কেৰাহীত অকল যে এ মানে হেতাখনেৰে- লৰাই লৰাই যিটো মাংসৰ পানী ওলাই সেই পানীখিনি শুকুৱাই দিব লাগিব। শুকুৱাই দি তাৰ পিছত সেই অঁ তাৰপিছত মাহৰ দালি খিনি- অঁ, উতলি উতলি সিজি যায় ন তেতিয়া গাহৰি মাংসখিনি তাত পেলাই দিব লাগে। আকৌ তাত আদা থেত- ঠেলিব লাগে আকৌ কেঁচা জলকীয়া ফালি ফালি- তাৰপিছত তুমি খাৰ দি দিয়া আমাৰ যে অসমীয়া কল খাৰ যে বনায়- সেই কল- খাৰ দি দিব লাগে নিমখ দি দিয়া তাৰপিছত সেই বইল হয় যেতিয়া পূৰা- গোটা হ'ব ন সিজি যাব, তেতিয়া তুমি খাবা আৰু ইমান ভাল লাগে। খাই এদিন খুৱাম দিয়া, তুমি খোৱ নে গাহৰি?
কেতিয়াবা খাওঁ কেতিয়াবা খাওঁ নাখাওঁ বুলি ক'ব নোৱাৰো নাখাওঁ বুলি নকওঁ, কিন্তু- কেতিয়াবা খাওঁ ইমান বেছি খোৱা নহয়। এ আমাৰ আজিকালিতো চবে ভালে পায় বুলি ধৰা গাহৰি খাই।
উম উম'
এওঁ খায়, জ্ঞানেও খায়। ভাল পাই কিন্তু ঘৰত আনি বনোৱা নহয় আৰু তেনেকে।
অঁ তেনেকেই এদিন বনাই- খুৱাম খাবা আৰু ইমান ভাল লাগে বহুত ভাল-
ঘৰত তোমাৰ ঘৰত আহিলে চাগে খোৱাই হয় ন।
অঁ' আমাৰ ঘৰতটো সেয়াই আমি গ'লে মাক- কৈ দিওঁ যে, মাঁ আমি কিন্তু গাহৰিহে খাব যাম যেনেকেই বনোৱা। মানে গাহৰিৰ মানে বহুত আইটেম। কি? অঁ, বহুত চৰ্বি- বহুত আছে। গাহৰি মাংস চৰ্বি থকাৰ কাৰণে আচলতে সোৱাদ- হয় সেইটো মাংস।
চবে কয় চৰ্বিটোহে ভাল লাগে বুলি ন।
অঁ' চৰ্বিটোহে আচলতে গাহৰি মাংস আনিলে সদায়- এই চৰ্বি থকাহে আনিব লাগে। তেতিয়া সেইটোহে মানে তোমাৰ টেষ্টটো বেছি আনে সোৱাদ- টো বেছি আনি দিয়ে তেনেকুৱা। বহুত আইটেম বনাব- পাৰি গাহৰিৰ তুমি আৰু এটা শুনিছানে দুমৰু পাত যে আমাৰ, সেইবোৰ- তোৰতো জংগলীত ধৰা যায় ন।
হুম উম'
এই বস্তুটোও আমি গাহৰিৰে বনাওঁ খাৰ বনাওঁ দুমৰু পাতেৰে।
হলি বহুত কিবা কিবি পাত আছে আমাৰ অফিচত এগৰাকী- মা এগৰাকী লেডি আছে তেওঁ মানে- সেয়া হয় বড়ো মানুহ হয় দেই। তেওঁ- কি কি পাত নাখায়। কয় এইটো পাত খাই সেইটো পাত খায় সেইটো পাত- খাই। মানে তেওঁলোকে জানে আৰু ঔষধি ন এইবিলাক বস্তু। বহুত ভাল। কিন্তু, আমি চিনিয়ে নাপাওঁ।
অঁ, এতিয়া মানে মই চিনি পাওঁ কেনেকে, এতিয়া মই হলো কাৰ্বি- ছোৱালী ন ত মাহতে তাৰমানে সেইবোৰ বনুৱা দেখোঁ আৰু আমাৰ ক কা আইতাহঁতেও আমাক সৰুৰ পৰা তেনেকেই খুৱালে ত' আমি গছবোৰ চিনিও পাওঁ কিছুমান আৰু মানে গম পাওঁ যে এইটো এনেকে এনেকে বনায় আৰু
আমাৰো এই যে ষ্টাফ এজন ব বৰদা বুলি যে আছিল ষ্টাফ এজন
উম
চিনি পোৱা নে তেওঁ এদিন এদিন মোৰ দাঁতৰ বিষ বুলি ক'লো হা সেইদিনাখন মোৰ দাঁতৰ বিষত থাক কিব পাৰা নাই তাৰপিছত বৰদাই কৈছে ৰবা তোমালে এটা ঔষধ আনো মই বোলো ঔষধ আনিব চাগে পেইন কিলাৰ আনিব গৈছ তাৰপিছত আমাৰ অফিচতটো বহুত গছ গছনি ন বৰাদাই জানে কোনটো বস্তু খালে কি হয় কোনটো বস্তু সেয়া তাৰপিছত পাত আনিছে দেই দুটামান পাত মই পাতটোৰ নামটো পা পাহৰি গলো বাৰু সেই পাতটো আনিছে আনি পেলাই কৈছে তুমি যোনটো দাঁত বিখাইছে সেই দাঁতটোত লগাই দিয়াচোন সেনেকে কলে। তাৰপিছত মই ক'লো কি হয় এইটো? কৈছে তুমি লগোৱাচোন হেনেকে কলে। তাৰ পিছতে আৰু মই লগাই দিলো সচাত তো অলপ পিছতে দাঁতৰ বিষটো ভাল হৈ গ'ল। অ তাৰপিছত মই বোলো এইটো কি? নামটো মোৰ মনত নাই ন তে তেওঁ কৈছিলে নামটোক।
অ
মোৰ মনত নাই। আৰু এদিন এটা পাক খুৱাইছিল জিভাখন একদম চিৰিংকে গৈছে যেনিবা মোৰ জিভা খন খোচ খাই গৈছে কিবা তোমালোকে জানা চাগে কৈছে এইটো সেইটোৰো নামটো কৈছিলে। মোৰ নামটো মনত নাই কিন্তু সেই পাতটো মানে কি হয় জিভাখন একদম মানে জিভাত লৈ থাকিলে তোমাৰ জিভা খন একদম কোচ খাই যোৱাৰ নিচিনা লাগে মানে একদম যা চঞ্চনাহত এটা হয় ন হে সেনেকুৱা তাইপ হৈছিলে।
অ সেইটো দাঁতৰে আছিলে
সেইটো দাঁতৰ নাছিল সেই সেইটো কিবা এটা বেলেগ আৰু
উম আছে তেনেকে ঔষধি গছ আছে বহুত আছে
উম
সদী গছবোৰ সেইবোৰ জানি মানে আমাৰ কাৰণেই ভাল জানানে সেইটোৱে। অ আমাৰো সেই আমিও মানে কি এতিয়া ট্ৰাইবেল হয় ন ত আমিও মানে সেই কিছুমান গছ গছনি বা পাতৰ কথা জানো আৰু।
তাকে টো
উম
জানিলে ভাল দিয়াচোন।
অ অ সেইটোয়ে এই নিজৰ অ আজি স্পেচিয়েল মানে কি হয়। মই কৈছোঁ ন তোমাক ভুলেৰে জহা ভুল আৰু ৰৌ মাছ এনেকে আনিছোঁ আনি বনাইছোঁ। মানে তেনেকে ধুনীয়া গোন্ধাইছে। জহা ভুলৰ গোন্ধ ওলাইছে তাকে বনাই বনাই আহিব পাৰা আহা কিমাননো দূৰ আৰু? অ', তোমালোকে শনিবাৰে নোখোৱা নহয় ন, উম। উম, সেয়াই মই ভুলেৰে যেতিয়া মাছ বনাও ন বাইদেউলে মনত পৰে। তাই মানে আহিলেই কয় ন, ভুলেৰে মাছ বনোৱা। মই বনালেই মানে, সেয়া হয় আৰু। তাই মুঠতে খাব মন গ'লে ক'ব মোক, ফোন কৰি। যে, হেৰি কি কয়। অঞ্জু মই গৈ আছো তুমি ভুলৰে মাছ বনাবা, মই কওঁ মাংস খাবনে মাছ? তাই ক'ব নাই, নাই মই মাংস নাখাওঁ মই তোমাৰ হাতেৰে ভুলেৰে মাছ খাম, এনেক কে ক'ব, আৰু মাছৰ পেটুখিনি। অ', এতিয়া গৰমত। আৰু মাছৰ পেটু খিনি পাও ন, অ', মাছৰ। পেট, সেইখিনিও মই সেই ঠাণ্ডা ভাত থাকিলে, ঠাণ্ডা ভাত ভাতেৰে ভাজি দিওঁ, তাই মানে খুব ভাল পায়, ভেন্দি ভাজি দিওঁ, তেনেকে খ খাই ভাল পায়। খাই আৰু তাই, এনেও ভালেই লাগে, মাংসতকে, মাছ ভাল। অ', মোৰ ল'ৰাই মাছ নাখায়।
নাখায় ন, কিয় বা ল'ৰা-ছোৱালী বিলাকে মাছ, মাছ নাখায়, আমাৰ ইও নাখায়।
সি মানে ভয় খাই মাছ খাব, সেই কাঁটবোৰ যে আছে এই কাঁটবোৰৰ সেইকাৰণে ভয় কৰে সি। মানে মোৰ এবাৰ ডিঙিত লাগিছিলে ন, মাছ খাওঁতে তিনিদিন ভুগিছিলো মই। ডিঙিত মাছৰ কাঁইটৰে।
সি সৰুতে এনি টাইম খালি, তোমাৰ মাছ খালে কটা, লাগে মাছ খালে কটা লাগে। কাটা লাগে, মাছ খালে কাট
অ', অ'। আগতে তোমাৰ কথা কয়, কয় ন
উম, দেউতাই কয় ন মাই
অ', কয় মায়ে কৈছিলে, আৰু বাইদেউও কয়, আৰু তোমাৰ দাদাও কয়, অ', এনেকে বুমণিৰ ককায়েক। মানে কাঁইট লাগে, তো তাই মানে ৰাতিৰ ভিতৰতো আমি ডিচপেঞ্চেৰীত লৈ যাম।
নিব লাগে অ', ৰাতিৰ ভিতৰতে আকৌ ডক্টৰ তাত ল লৈ যাব লাগে, বহুত হৈছে মোৰ এনেকা। কোৱা, খালেই লাগে ৰে, আৰু আমাৰ দেউতাই আকৌ কি ধুনীয়াকে আন্ধাৰে-মুন্ধাৰেও মাছ খাই দিয়ে।
অ'। কিন্তু, আমাৰ বাবু বহুত ভয় কৰে, অ'।
যদি খাই থাকোতে কাৰেণ্ট যায় ন, সেই কাৰেণ্ট যওঁতেও মাছ খাই থাকে, আমি কওঁ নাখাব এতিয়া কাৰেণ্ট গৈছে সেয়া হ'ব আন্ধাৰে-মুন্ধাৰে কাট। টা লাগিব নাই, নাই খায়ে থাকে।
আচলতে জানে ন, ভালো পায়। কিন্তু, মোৰো ভয় লাগে দেই। অ', ইলিচ মাছ মোৰ মই বহুত মানে বছৰৰ মানে, যেতিয়া মাহঁতৰ ঘৰত আছিল ন তেতিয়া দেউতাই মানে আমাক বহুত খুৱাইছিলে ইলিচ মাছ, তেতিয়া মানে খাইছিলোঁ ভয়ে, ভয়ে খাওঁ কিন্তু, এতিয়া তাৰমানে মই বহুত বছৰ হ'ল খোৱা নাই ইলিছ মাছ, আৰু খাম বুলি ভাবিলেও মোৰ এ এটা ভয় লাগে যে, মই নিম আকৌ যদি কাঁইট পাওঁ আকৌ কিবা এটা হ'ব সেইটোৱে ভয় লাগে।
ইলিচ মাছ টো বোলে চবত চাই সোৱাদ। মাছ কিন্তু নহয় এই কটাৰ ভয়তে মই নাখাও।
অ সেইয়াই ইলিচ মাছ। তো বহুত সোৱাদ আৰ মাছৰ মানে যিমান আছে।
নিচিনা কাটা তুমি মানে সেয়াই কৰিব নোৱাৰিবা।
কিন্তু আগতে আমি খাইছিলো জানা।
খাইছিলো খাইছিলো আমি আগতে খাইছিলো মাম্পিহঁতে বনাইছিলে। এ তেতিয়া খাইছিলো। সিহঁতি বেংগলী মানুহে অলপ ইলিচ মাছ বেছি খায় ন।
আমিও খাইছিলো এতিয়া বহুত বছৰ খোৱা নাই ন তাৰ মানে মই দেখো ব। জাৰত মই ভাবোঁ যে লৈ যাম আকৌ ভাবোঁ লৈ যাম। এতিয়া মানে আগতে খাইছিলোঁ কেনেকৈ নাজানো এতিয়া আৰু। খালে কি হয় কি নহয় তেনেকে ভয়। তে আনা নাই কিন্তু এদিন হলেও খাব লাগিব মই ভা। ইয়ে আছোঁ মানে আনি খাম আৰু ইচ্ছা আছে আৰু আৰু ইমান সোৱাদ। আৰু মাছ আচলতে তুমি জানানে মাছ যিমান কাঁইট থাকে সে সেইবোৰ মাছ বেছি সোৱাদ।
বেছি সোৱাদ হয় অ অ তাকে।